হেল্ল'। হেল্ল'। হেল্ল' অ' কি কৰিছা?
হেল্ল'
হেল্ল'
এনেই বহি আছোঁ। তুমি?
অঁ, ময়ো বহি আছোঁ।
তা।
হা? কি কলা?
ৰাতিপুৱা চাহ খালা, ৰাতিপুৱা চাহ খালা।
ৰাতি, ৰাতিপুৱা চাহ খাই ভাতো খাই ললো মই।
কিহে দি ভাত খালা।
মই, মই ডিম তৰকাৰী আৰু বৰা আছিলে। বৰা বৰা।
আৰু কি?
বৰা খোৱা অ' বৰা।
অ' অ' অ' খাওঁ খাওঁ।
মইয় বৰা দিশ হৈছো।
অঁ।
তুমি কি খালা।
কোৱা তাৰ পিছত। মই।
উম।
মই তোমাৰ হেৰি খালোঁ মাছৰ তৰকাৰী আছিলে। আৰু তাৰ পিছত শাক বনাইছিলে।
আচ্ছা। পিছত কি কৰিছা ঘৰতে আছ নে কৰবাত গৈছা।
ঘৰতে আছোঁ।
আহ' কলেজ বন্ধ নেকি তোমাৰ, মইো ঘৰতে।
কলেজ বন্ধ বন্ধ বন্ধ
বন্ধ দি দিলে ন।
অঁ কোৱা তাৰ পিছত-। কি কৰি আছা।
পিচত এতিয়া কি কৰিবা দিনটো পুৰা।
মই দিনতটো মই কিবা এটা মাথা মাৰি আছোঁ। আৰু বেয়া লাগিছে মোৰ,
হয় নেকি অ' কি বেয়া হ'ল এনেকুৱা।
মোৰ আধাৰ কাৰ্ডৰ প্ৰব্লেম হৈ আছে।
হয় নেকি আধাৰ কাৰ্ড নাই তোমাৰ।
আছে মোৰ ডেট অফ বাৰ্থৰ প্ৰব্লেম হৈ আছে।
অ' ঠিক কৰিব পাৰিম।
পাৰীটো জানো।
আপডেট কৰি দিয়া হৈ যাব।
আপডেট কৰিছোঁ হোৱা নাই।
অ' হ। এইটোতো বহুত বেয়া হ'ল দেখোন কিয় হোৱা নাই।
নাজানোঁ কিয় হোৱা নাই।
ক'ত কৰিছিলা তুমি এইটো আপডেটটো।
আধাৰ চেণ্টাৰ।
আধাৰ চেণ্টাৰ মানে বহুত বিলাক আছে না কোনটোত কৰিলা?
মই মাছগাঁও কৰিছিলোঁ।
মাাজ গাও নেকি এ তাতে নহয়, তুমি আমাৰ পষ্ট অফিচত চাব পাৰা।
পষ্ট অফিচতটো কৰিলোঁ। অ'
তুমি প'ষ্ট অফিচত কৰিলা, কি হয় কি বুলি দেখাই তাতে ৰিজাক আহে নেকি?
অঁ ৰিজেক্ট আহে।
আচ্ছা পষ্ট অফিচত কৰাটো ৰিজেক্ট আহিব নালাগে
হা
প'ষ্ট অফিচত কৰা ৰিজেক্ট আহিব নালাগে
তে আহিছে কি কৰিম কোৱা?
দকমেন্স কি দিছিলা তুমি?
মই বাৰ্থচাৰ্টিফিকেট দিছিলো।
হেৰি আছিল নে এইটো কি কয় এইটো? এইটো কি কয় ডিজিটেল নেকি?
অ ডিজিটেলে আছিলে।
অঁহ হ ডিজিটেল বাৰ্থচাৰ্টিফিকেট দি হোৱা নাই নে?
নাই হোৱা অ
চা
মমে ভৰি
তেতিয়াহলে আৰু এতিয়া কি কৰিবা বুলি ভাবিছা তুমি?
এতিয়া কি কৰিম আৰু কাম কৰিব লাগিব কিবাটো কিবা কিবা নহয় কিবাটো কৰিব লাগিব।
উম সেইটো হয় আধাৰ কাৰ্ডটো কিন্তু বহুত ইম্পৰ্তেন্ত দকমেন্ত দেই। এইটো এইটো কিন্তু মানে থাকিবই লাগে আৰু এইটো মানে গণ্ডগোল থাকিলে বহুত মানে লেঠা আৰু
মোৰ হেৰিতো হোৱা নাই না মোৰ বা ডিগ্ৰীৰো ৰিজাল্ট ওলোৱা নাই সেইটো কাৰণে
এইটো কাৰণে ডিগ্ৰীৰ ৰিজাল্ট ওলোৱা নাই?
অ
অ এতিয়া তেতিয়াহ'লে কি কৰিবা তুমি বেগ চেক লাগি থাকিলে কেনেকে গম পাবা?
এতিয়াতো এতিয়া আছো কেনেকে গম পাও
উ উ এটোতো প্ৰবলেম হ'ব দেই পিছত গৈ
উম
পিছত গৈ প্ৰবলেম হব মানে তুমি এতিয়া কোন ছেম পালা?
আ হা হা তুমি এতিয়া কোন ছেম পালা? মই এতিয়া ছেকেণ্ড ছেম মানে থাৰ্ড ছেম উঠিলো। থাৰ্ড ছেম উঠিলা ন, অঁ। বহুত মোৰ টেনচন হৈ আছে অ এইটো কথা লৈ। তুমি যদি মানে এইকেইদিনৰ ভিতৰত ঠিক কৰি দিয়া, অঁ। তেতিয়াহ'লে তুমি, কি আ ছেকেণ্ড ছেমট যদি ফাৰ্চ ছেমত যদি বেগ লাগি থাকে। অঁ।
ছেকেণ্ড চেমত দিব পাৰি।
তাত দিব পাৰিবা অঁ।
নহলে তোমাৰ সেই এবছৰ ৰখিব লাগিব আকৌ। ডিগ্ৰী কমপ্লিট কৰাৰ পিছত।
কৰাৰ পিছত, উপায় নাই ন কি কৰিম কোৱা? অ সেইতোটো ঠিক উপায় নাই কৰিতো আছাই না সেইটোৱে। গুগলত কিবা কিবি চলিউচন দেখাইছে মানে কি ক'ম আৰু। একোৱে মই ভাবি ভাবিয়ে চিন্তিয়ে পাৰা নাই মই মানে কি। আ আচ্ছা ইমেইলত মেছেজ দিছিলা নি? কেতিয়াবাতে দিছিলো কেতিয়াবাতে দিছিলো। সেইবিলাকৰটো হোৱা নাই ন।
ইমেইলত দিয়াত কৈছে যে, আকৌ ৰি এন ৰল কৰা তাৰ পিছত আকো হোৱা নাই।
উম।
উম। কি তুমি এবাৰ এই বেংকক বৰোদাত চাব পাৰা। বেংক অৱ বৰোদা তাতে ফোন তাতে মানে খবৰ লৈছিলোঁ হা।
উম।
তাতে ক'লে তোমাৰ হেৰি নহয়, এডমিট দি নহয় বোলে।
অ।
অ, মই এতিয়া আৰু বাৰ্থ চাৰ্টিফিকেট কি লাগিব বাৰ্থ চাৰ্টিফিকেট। বাৰ্থ চাৰ্টিফিকেট দি আৰু কৰিব বিচৰা নাই মই, এইটো মোৰ ৰিজেক্টেই হ'ব মই ভালকে গম পাই গ'লো।
এতিয়া বেলেগ ডকুমেন্টটো এলাও নকৰে না।
নকৰে না, সেইটোৱে। এতিয়া মানে কিবা হৈ গৈছে, প্ৰথমে যে এতিয়া ধৰা না তিনি চাৰি বছৰ মান আগত যে ইমান ইমান হেৰি নাছিলে তো, মানে ইমান অঁ কম নাছিলে। প্ৰচেছ কেইটা।
এতিয়াহে ইমান একদম প্ৰব্লেম দেখায়।
প্ৰব্লেম দেখাই, এতেতিয়া এডিমিত দিয়ে হৈ যায়। কিবা কলেজৰ আইডি দিয়ে হৈ যায়। কিমান ইজি আছিলে, এতিয়া মানে যেতিয়া আ মোৰ কিবা হ'ব ন তেতিয়া এইবিলাক কৰিব মানে। আৰু আজিকালিৰ দিনত ডকুমেণ্টৰ প্ৰব্লেম থাকিলে বহুত অসুবিধা। বহুত অসুবিধা কিবাত এপ্লাই কৰিম বুলিও নহয়।
উম, আৰু চব কম্পিউটাৰত হয় যে। স্কেন হৈ হৈ যায় এইটো প প্ৰব্লেম হয়।
এতিয়া মই যদি কিবা চাকৰিত এপ্লাই কৰিব বিচাৰোঁ তে- সেইটো সেইটোও নহ'ব অ। অঁ ডকুমেণ্টত ভুল থাকিলে কেনেকে হ'ব ওম। বহুত অসুবিধাত আছো মই মানে বহুত অসুবিধাত আছোঁ। কি কৰো কি নকৰোঁ। গুৱাহাটীয়ে গুৱাহাটী গৈ খবৰ লও নেকি এবাৰ কি কৰু মই একো বুজি পোৱা নাই।
গুৱাহাটী ঘপকে গৈওতো- লাল একো কৰিব নোৱাৰিল না। গুৱাহাটী গপকে গৈওতো জানিব লাগিব ক'ত- কৰিব লাগিব না কি সেইবিলাকৰো কথা আছে।
এটো হয় আদ হেৰি তোমাৰ ৰখা অঁ তোমাৰ যোনটো- যোনটো বেলতলাত অফিচটো আছে-
আহ
তাতে তাতেই যাব পাৰি তাতেই মেইন অফিচ হেড অফিচটো।
হয়ঁ নেকি?
অঁ! গোগলত কিবা দেখাই আছে যে এ- একজকচন নেকি একজেকচন কিবা কেচত কৰিব পাৰি। ত' মই দাদ তোক ফোন কৰিলো আধাৰ চেণ্টাৰৰ। দাদাদোক ফোন কৰি সুধিলো যে এককচন নে কিবা তেনেকে। কিবা এটা আছিলে সেইটো কেচটো- তোমালোকৰতো নহয় কিবা বেলেগ মানুহৰ হয়ঁ তেনেকে বুলি কৈছিলে। তাৰপিছত মই ক'লো গুগলেতো দেখাইছে যে আমিও কৰিব পাৰি। তাৰ পিছত দাদাটোৱে কলে ঠিক আছে তুমি মোক স্ক্ৰীনশ্বত পঠোৱা মই চাই আছোঁ।
উমঁ!
এ এতিয়া স্ক্ৰীনশ্বট দি থৈছোঁ দাদ তোক ফোন কৰিছোঁ ফোন উঠোৱা নাই এতিয়ালৈকে।
আচ্ছা।
যদি এইটো কৰিব পাৰি হে ভগৱান মই পাগলা হৈ গ'লো ৰে।
এইটো কৰিব পাৰিলে কি কৰি দিবা?
কৰিব সেইটো কৰিব কৰি ল'ম তেতিয়া।
আচ্ছা এইটো কৰি ল'লে কি হ'ব।
এইটো কৰি কেনে তোমাৰ প্ৰচেছ আছে ক কৰ্টত গৈ পেলাই মই এফিডেফিট ওলাব লাগিব। যে মোৰ পুৰণা বাৰ্থ চাৰ্টিফিকেট খন উমঁ ব ভুল আছে- ছিল মোৰ এইটো বাৰ্থ চাৰ্টিফিকেট টো ঠিক আছে।
অঁ
এইটো এফিডেফিট ওলাই মই পুৰণা বাৰ্থ চাৰ্টিফিকেটো- স্কেন হ'ব এফিডেফিটো স্কেন হ'ব মোৰ নতুন বাৰ্থ চাৰ্টিফিকেটো স্কেন হ'ব এইবিলাক - স্কেন কৰি তাতে এপ্লাই কৰি দিব।
উমঁ!
তাৰপিছত এপ্লাই কৰি পেলাই তাতে মই আকৌ গুৱাহাটী হেড অফিচত যাবই লাগিব হেড অফিচ এই ৰিচিপ- টো লৈ পেলাই গৈ পেলাই মই অফিচাৰটোক দেখুৱাবো লাগিব ছাৰ এনেকুৱা এনেকুৱা হৈ আছে।
অঁ!
মোৰ এইটো এইটো মেনুৱেলি চেক কৰি দিয়ক।
উমঁ!
তাৰপিছত এইটো মেনুৱেলি যদি- ছাৰটো মানে খোজে, মেনুৱেলি চেক কৰিব, চেক কৰি দিব তেওঁ। এতিয়া গুৱাহাটী গ'লেওতো এদিনৰ কথা নহয়।
উম, সেইটোও ঠিক।
এদিনততো কেতিয়াও অফিচৰ কাম নহয়।
এক দু, এক এসপ্তাহ, দুসপ্তাহ মান লাগিব মানে।
মানে বহুত প্ৰব্লেমত আছোঁ মই মানে একদম পাৰাই নাই, চব উল্টা পুল্টা খেলি মেলি। আধাৰ কাৰ্ডটোৱে মেইন ন' আধাৰ কাৰ্ডটোৱে চবতছে ইম্পৰ্টেণ্ট বস্তু হয়।
অ' সেইটোৱে। ঠিক আছে তেতিয়া হ'লে, তুমি চোৱা কোনটো ভাল হয়, যোনটো ভাল হয় তুমি সেইটো কৰা একদম। জলদিকে কৰা টাইম নাই। বেছি বুজিছা, উম। ঠিক আছে হ'ব দিয়া মই ৰাখিছোঁ।
অ' ঠিক আছে, ৰাখা।